হেল্ল' হেল্ল' হেল্ল' ব্ৰ হেল্ল' হেল্ল'
হেল্ল'
আহ শুনিছানে ব্ৰো
অ শুনিছো শুনিছো
আহ শুনিছানে বোলো আহ খবৰ খাতি কেনেকুৱা এ চাহ এ পথাৰ পৰা আহিলৈ বহিছো উ উম ঠিকেই ঠিক থাক আও পথাৰত এই খেতিত লাগি আছো যে একদম পুৰা মানে বিজি অ আবেলি টাইমতো আৰু আবেলি টাইমতটো আৰু ৰাতিপুৱা টাইমতটো মানে একদম তোমাৰ কৈছো নহয় কামৰ পৰা আজৰি নাইকিয়া নিচিনা হৈ গৈছে উম কোৰ মৰা কঠিয়তোলা এয়া গোটেইখিনি লাগি যাব লগগীয়া হৈছে যে উম ত বাকী বাকী এইবিলাক ইন্টাৰভিউ চিন্টাৰভিউৰ কাৰণে যা উম উম উম বাকী বাকী ইণ্টাৰভিউ চিন্টাৰভিউ বিলাকৰ কাৰণে যা যোগাৰ কৰিছা নি কিবা
ইণ্টাৰভিউ চিণ্টাৰভিউ কাৰণে ইমান যা যোগাৰ কৰা নাই অ অলপ চলপ কৰিছো আও তুমি কৰিছা ন
মই খুব কম হ'লেও দুদিন এদিন মাজে মাজে সময় সময় কাম নথকাই নথকাই
খুব কম অলপ চলপ বাও অলপ চলপ কৰি আছো আও উম হয় হয়। বাকী বিদ্যালয় চিদ্যালয় কলে বিদ্যালয় চিদ্যালয় গৈ আছো এতিয়া বন্ধ নহয়
অহ বন্ধ বাৰু ইণ্টাৰ্ণশ্বিপৰ
ইণ্টাৰ্ণশ্বিপ এই কৰিলো এটা এই টিচিংটো শিক্ষকতাটো
অ
ত লিখিবলৈ বাকি আছে লিখিব লাগিব আও। অল দিম পিছত আহ মই অসমীয়া তুমি?
অ মই চচিয় চচিঅ'লজী আছিলো।
য় আ দ অ
উ তোমালোকৰ ঠিকে আছে তেতিয়া মা মামাৰ এই মেচতী মেম আৰু মেম কেইজনী মানে বৰ কিবা কিবি অ।
উ
কাৰণ এই ইণ্টাৰ্ণশ্বিপটো কৰিব লাগে। কৰিব লাগে বেলেগৰ ইমান দিনতে হ'ল আমাৰ এতিয়া আগষ্ট মাহৰ লাষ্টলেহে কৰিবলৈ বুলি কৈছে তাকো এতিয়াও মেছেজ এটা দি থৈছে কনফাৰ্ম নহয় তোমালোকে কৰিব লাগে যে একো মানে একো টপিকেই এতিয়ালৈকে বাছি দিয়া নাই আমাক তেনেকে কিহৰ পৰা ইমান গা পিছুৱাই আছে জানো মেম জনে বুজি পোৱা নাই আৰু মেম কজনী কথাটো মই তোমালোকক মুক্তি এই
দুখেই ঘাউচত পাতি দিছে কেইঘাউচত দুখন তাৰপিছত তোমাৰ মেডিকেলত পাতি দিছিলে।
অহ।
তাৰপিছত আমাক কেইটামানৰ এই টিচিংটো কৰিবলে শিক্ষকতাটো কৰিবলে বাছি দিলে।
অ
তাৰপিছত এই শিকৰ এই টিচিংটো কৰিলো তাৰপিছত এতিয়া দুটা মানে কেক হাউছত কৰি আছে তাৰছত মেডিকেলতো কৰিছে। আকৌ সেই আৰু এইবোৰ যিবিলাক এইবোৰ বোৱা কটাবিলাক যে এইবোৰ কাপোৰ চিলোৱা।
গম পাইছো অ অ
অ সেইবিলাক কৰিছো কিছুমানে আৰু
ছোৱালী খিনিকো একেই দিছে ল'ৰা খিনিকো একেই দিছে নি
লৰা খিনি মানে কম্পিউটাৰ চম্পিউটাৰ দিছে আও
অ
মোটামুটি পাতি পাতি দিছে কৰিব লাগে আৰু মই তোমাৰ মেজ জুনতে কৰি আজৰি এতিয়া লিখিবলৈহে বাকী আছে জুলাই আগ আগষ্টত কলেজ গৈ জমা দিম আও অ
অ তেতিয়া তোমালোকৰ বহুত ভাল আমাৰ এতিয়ালৈকে কনাৰ্মে কৰি দিয়া নাই মেমগিতা তোমালোকৰ এই দপক ছাৰ বহুত ভাল ন দীপক চাৰ। অহক মই পাইছো ন।
দীপক চাই ইমান বেয়াও নহয় গৰম ভালে নহয় আও
উম পঢ়োৱাতটো ঠিক অ কিন্তু ঠিক পালো। এই মই মানে এন এছ এছ লৈছিলো নহয়। এন এছ এছ লৈছিলো যে মানুহতো খুব ডিচিপ্লিন একদম পুৰা ডিচিপ্লনত থাকে।
একদম টাইম মেইনতেন ভাল হয়।
উম উম পঢ়োৱা শুনোৱা পৰাও মই বহুতখিনি ক্ষেত্ৰতে ভাল পালো। উম কিছুমান ক্ষেত্ৰত কিছুমান ক্ষেত্ৰৰ উস্তাদিও আছে বাৰু দেই। মই যিমান দূৰলৈকে গ অহ অ
এতিয়া তোমাৰ আমাৰ সেই ভাৰ্চিটি উইকৰ কলেজ সপ্তাহত সাপ্তাহিকত
উম
চাৰিটা বজালৈকে থাকিব লাগিবই। পুৰা চাৰিটা বজাৰ আগত আগত এটেনদে মানে সেই নলয় উপস্থিত ন উপস্থিতি নলয়
ৰবা
অ চাৰিটা বজাৰ পিছত উপস্থিতি ল'বা তাৰ পিছতহে তুমি আহিব পাৰা তাৰ আগত আহিব নোৱাৰা
উম আমাৰ সেইবিলাক ক্ষেত্ৰত মেমহত বহুত ভাল উম আমাৰ সেইবিলাক ক্ষেত্ৰত অকণমান গা ধিলা কৰে আকৌ দেই মেমহতে অ মেমহত মানে সেইবিলাক ক্ষেত্ৰত বহুত ভাল কিন্তু সেয়া বাকী তোমাৰ পৰীক্ষা ক্ষেত্ ক্ষেত্ৰত হওক এইবিলাক ছেছনেল ইন্টানশিপ মাৰ্ক এইবিলাকত মানে দম কোনো ৰেহাই নাই মানে তোমাৰ এটেনদেনছ্ মাৰ্ক এইবিলাকত যিটো পাবা সেইটোহে দিব- একো বেছি নিদিয়ে বাকী ক্ষেত্ৰত কিন্তু অকমান গা ধিলা কৰি দিয়ে।
এই আমাৰ আমাৰ যে তাতকৈও ওপৰত আমাৰ বিলাকত ত আমায়ে এই কলেজ গৈ য়ে থাকো গৈয়ে তেওঁ ক তেওঁ বুলি এনছি লগাই দিছে।
হা হা এনেকুৱাই অৱস্থা কৰিছে নে?
অ এ দি মানে আমি গৈছো মোৰ আ চছেভেণ্টি থ্ৰি আছে পাৰ্চেণ্টেজ।
আহ আহ
তেওঁ বুলি দুই পাৰ্চেণ্টটো মানে বঢ়াই দিয়া নাই দুই এখন হেৰিত এনেকুৱাই এ বেলেগ আৰু আমাৰ বহুত বেগ নাই ন নালাগিলে উঠাই দিলে আও
অহ
নুৱা ভয় খুৱালে
উম উ উ উ হয় তেনেকুৱা মাস্তৰ কিন্তু খং উঠে আকৌ দেই আমাৰ কিন্তু মাস্ত মে মাহত বহুত ভালে এবিলাক ক্ষেত্ৰত মানে ক'বলৈ গ'লে ভাল হে এইবাৰ আমাৰ যিটো ক্লাছ হৈছে মানে চবেই আহিছেই তথাপিতো কিছুমানক হেৰি কৰি দিছে আও
ইমানক লগোৱা নাই। বাকী পৰীক্ষা কেনেকুৱা হ'ল।
মাতটো ভাল অহা নাই আকৌ মোৰ ইয়াত নেটৱৰ্ক নেটৱৰ্কটো ভাল জেগালৈ যোৱা হু
অ অ মোৰ এতিয়া এতিয়াখানছা
অ এয়া এতিয়া শুনিছো এতিয়া শুনিছো ধুনীয়াকে
মই মোটামুটি গৈছে আপাৰ কেনেকুৱা হ'ল।
মোৰ ঠিকেই হ'ব লাগে বাৰু বেগ চেগ নলাকে যাব লাগে মুঠতে মই সেইটোহে চিন্তাত আছো
মোৰ মোৰতো চিন্তা কৰে আমাৰ পইণ্টলোকৰ কথা নাই
অ আমাৰ পইণ্টৰ লগত কথা নাই বেগ নলাকে ধুনীয়াকে যাব লাগে তাৰপা হেয়াত আৰু কোন চেমত বেগ লাগি আছে
মোৰ বেগ এতিয়া লৈকে লগা নাই
মোক হেৰিও লগাই দিলে নহয় ছাতে মোক সে চাইবাৰ চিকিউৰিটি দে মেমজনী চাইবাক
অ হয় আচলতে সবিলাক চাবজেক্টত আচলতে সেইবিলাক চাবজেক্ট একো কামেই নাই হয় নাই
একো কাম নাইকীয়া চাবজেক এনে দি
একো কাম নাইকা চাবজেক্ট বিলাকত বেক লগাবলে কি দৰকাৰ বাৰু
লগালে বাৰু লগালে ম মোৰ পৰীক্ষাও ইমান ধুনীয়াক দিলো কেলে জানো মোক এই বেগ লগাই থৈ দিলে মই ধৰিবই নোৱাৰিলো নহয় ব কিহৰ পৰা বেগ লগালে মেমজনী মেমজনী বৰ হেৰি আছিলে খাচং খাচাং একদম ডায়েক দায়েক উম ব
অ পোহালো বি নাপায় নহয়
উম পবাতটো বুজি নাপায় উম মই বাৰু সেইবিলাকৰ মই মই খুব বেছি দুদিন বা তিনদিনহে ক্লাছ কৰিছো ক্লাছটো নকৰিলো কিন্তু মই পঢ়িছিলো আকৌ পক্ষাৰ পৰীক্ষাৰ আগত সেইটো বিষয়ে মই পঢ়িছিলো মানে মই ভাবিলো কি ইমান টান পৰীক্ষা ইমান ইংৰাজী যেতিয়া অকমান নপঢ়িলে কঠাত ৰখি থাকিবগৈ লাগিব সেই সেই গতিকে পঢ়িও গৈছিলো অকমান কিন্তু তথাপিতো হেৰি হ'ল কেজেং লগাই দিলে লাগিলে এতিয়া ফিফ চেমতে ভাগিব সেইটো
আহ আমাৰো একেই
উম
আমি তেনে তেনেহে গৈছো আৰু দেই তুমি ইংলিছত লিখিছিলা নিে চাৰ্বা চিকট অসমীয়াত লিখিব পাৰে নহয়
অসমীয়াতে লিখিছো তথাপিতো লগালে মইতো অসমীয়াতে লিখিছো ইমান তথাপিতো লগ বোলে মোৰ ইমান কথা নাছিলে লগোৱা দেই বাকী গৰম কেনেকুৱা পৰিছে সেইফালে গৰম কে অ ৰাতি কাই হা পঁচিছ ডিগ্ৰী দি দিছে আজি কম নেকি অকমান কালিতকে উম কালিতকে অকমান কম নি আজি অ অ কালি পঢ়হি বহুত দিছিলে উম আৰু ৰাতি ৰাতি কাৰেন্টটো গুচি যায় শুই থাকোতে যি অৱস্থা হয়
তোৰ ৰাতি শুটেৱা কথাই নাই
কাৰেণ উম কাইনটো গুচি গুচি যায় আমাৰ ফালে অ
এ আমাৰ ফালেও একেই আমাৰ ফালে বৰষত হাল এ কখোতো পাল তটাপাললেও যায় তাৰ ৰ'দ দিলেও কন যায়
অ বৰষুণৰ টোপাল এটা পৰিলে বতাহ অকমান মাৰিবহে লাগে গছজোপা লয় কি নলয়ে অ
বৰষুণত টোপাল মাতে নপায়হিয়ে চাগে ওপৰতে থাগে দেখে আৰু
অ ঘেংক বিজুলীটোৰ মাৰিবলৈ নাপায় এ বিজুলীৰ লাইটটো আহি নাপায় ইয়াত উ এনেকুৱা ক্ষেত্ৰত কিন্তু ইনভাৰ্টাৰ বস্তু এটা লাগে আ কৰিম ভাল
এ লাগে লাগে ইমান এটা বস্তুটা লাগে
বাকী তুমি বাইক লৈহে অহা যোৱা কৰা
এ নাই বাইকখন গাড়ী
গাড়ী অহা যোৱা কৰা নি
অ
অ মই বাইক এখন ললো মই মই ম গাড়ীলে কৈ আছিলো এ আজি তোমাৰ দুমাহ মান আগত মই বাই খন ললো পালছা ওৱান টুৱেণ্টি ফাইভ এখন পালছা ওৱান টুৱেণ্টি ফাইভ খালীতি তেলটো অকমান বেছিকে পোৱে বাকী কেইখনতকে কিন্তু মানে তোমাৰ স্প্লেণ্ডাৰ হিৰো এইবিলাকতকে হা
অ অ অ ওৱান টুৱেণ্টি ফাইভে অকমান বেছিয়ে পৰিব আকৌ
উ মানে চল্লিশ পঞ্চল্লিশ
এ নাই ডেকালৱা আমি মানে আমাৰ বয়সতে স্কুল ন না চলা বয়স নহয় ত মানে চলাই এতিয়া স পালচাৰ চালচাৰ ন্যূনতম পালচাৰ এখনেই আও
আহ
পালচাৰ আৰু গ্লেমাৰ এই দুখন চলাই আৰু
উম গ্লেমাৰখন এখন পাইছিলো গ্লেমাৰ খখন ল'ম বুলি ভাবিছিলো তাৰ পিছত ভাবিলো এ পালচা খনে ঠিক হ'ব নি তাৰ পিছত পালচাখনকে লৈ থৈ দিলো কলে কলেজ যাবলৈ নহলে গৰমত চাইকেল মাৰি তোমাৰ আমাৰ এটোকোপা হেয়া যোনটোকো গাড়ী গাড়ীত উঠে সেইটোককে তোমাৰ চাইকেল লৈ যাব লাগে যে এই গৰম দিন কেইটাত মানে অৱস্থা নাইকিয়া হৈ যায় গৰম দিন কেইটাত অৱস্থা নাইকিয়া হৈ যোৱাৰ লগে লগে গাড়ীত তাকো ঠেলা হেঁচা কৰি টাইম টো খাই এই নাইন বোৰ ৰখাই ৰখাই থৈ দিয়ে নহয় আৰু কলেজৰ পৰা অহা পিছত ছতে তাত আহি ৰখুৱাই থৈ দিয়ে নহয় ড্ৰাইভাৰ বিলাকে ফুল নোহালৈকে নাহে জাপি জাপি আ- আনিব ইমান গমত
তিনিটা বজাত কলেজ ছুটি দিয়া নহয় মই ঘৰ পাঁচটা চাৰে পাঁচটাতহে পাওঁহি
আহ আহ উম সেই এতিয়া মোৰ তোমাৰ বাইকখন লোৱাৰ পৰা বহুত কেইটা কাম বাঢ়িছে বিশ টকাটো তেল বেছিকে পোৰিছে খালি তোমাৰ টাইমটো বাচিছে গৰমৰ পৰা মই ৰেহাই পাইছো সময়তো আহি হৈছে গৰমটো কম পাইছো বাকী কিবা এটা হ'লে মই পুটুককে পাইছোগৈ
অ আমাৰ এতিয়া মই এতিয়া আমাৰ বাৰটা বজাত ক্লাছ থাকিলেও হয় মই নটা টা চাই নটাতেই ওলাব লাগেই গাড়ী নাপাম বুলি চাৰে নটা নটাত ক্লাছ থাকিলেও মই নটাত ওলাব লাগেই
উম মোৰ আগতে সেই তেনেকুৱাই হৈছিলে
উম তেনেকুৱা হ কথা আৰু আকৌ বাৰটা চুটি দিলেও কেতিয়াবা ঘৰ মাওহি তিনিটা চাৰিটা বাদাৰ কৰে বাদাৰ দৰে হা মহ লাগে ঘৰত কিবা এখন
উম ঘৰত এনে আছে নে নাই বাইক
নাই উপায় নাই মানে
উম হয় দে
কি হব
উম